অ কি
এনে আছো। তুমি কি কৰিছা?
এনেই বহি আছিলো ৰবা।
হয় নেকি, খবৰ ভাল?
ভালেই আৰু, তোমাৰ?
মোৰো আছে।
আহ খালো, তুমি
ময়ো খালোঁ ৰবা।
অ' কি পিছে সে কি বুলি কয় আজি মানে গৰমতটো কেনেকুৱা দিছে? ন একেবাৰে পুৱাৰ পৰা
তাকে তো ঠিকে কৈছা দিয়া ইমান গৰম থাকিবই নোৱাৰা হৈছে একেবাৰে।
উম আৰু। কি বুলি কয় এতিয়া আৰু মই আজি তোমাক ফোন কৰিলো মানে এনে অকমান প্ৰদূষনৰৰ ওপৰতে কথা পাতিম বুলি ভাবিছিলো।
হয় নেকি?
উম তাকে। ত বৰ্তমান প্ৰদূষণ আমাৰতো দেখিছাই কিমান বাঢ়ি গৈছে একদম দিনে দিনে।
ঠিকে কৈছা দিয়া আজিকালি প্ৰদূষণৰ মাত্ৰা মানে বহুত বাঢ়ি গৈছে দিয়াচোন।
উম সেইটোয়ে আৰু চাবা কি বুলি কয় বৰ্তমান আমাৰ জানাইটো বিভিন্ন ধৰণৰ প্ৰদূষণ আছে যেনে পানী প্ৰদূৰণ, বায়ু প্ৰদূৰষণ তাৰপিছত শব্দ প্ৰদূষণ, ভূমি প্ৰদূষণ এনেকুৱা আমাৰ ইমান বিলাক প্ৰদূষণ আৰু সঁচা ক'ব গলে এইবিলাকত আমি মানুহবোৰে কৰি আছো ন।
ঠিকে কৈছা দিয়া, বেলেগে কোনো দুখ দি কি হ'ব আমি নিজে প্ৰদূষনটো কৰো। যিহেতু আমি এই প্লাষ্টিক চাষ্টিকবোৰ য'তে ত'তে পেলাওঁ। বা জ্বলাই দিওঁ।
উম সেইটোয়ে আৰু চাবা বৰ্তমান প্লাষ্টিক প্ৰদূষণ আমাৰ কিমান বাঢ়ি গৈছে ন, আমি এতিয়া, মোৰ মতে আমি প্লাষ্টিক ব্যৱহাৰ কৰা একদম কম কৰি দিব লাগে হা কাৰণ আহ জানাইতো আমাৰ এয়া প্লাষ্টিকবোৰে আমাৰ কিমান অ মানে অনিষ্ট কৰি আছে প্লাষ্টিকবিলাক জলালেও আমাৰ কাৰণে প্লাষ্টিকৰ ধোৱাটো জলালে ওলাই সেইটোও আমাৰ কাৰণে বে বেয়া আৰু যদি আমি এতিয়া মাটিত এনেকৈ পেলাই দিও তেতিয়া আমাৰ আমাৰ মাটিটোৰ সেই ব বেয়া হৈ যায় ন মাটিত এনেকুৱা বছৰ বছৰ ধৰি সিটোতো পচি নাযায় না প্লাষ্টিকবোৰ বছৰ বছৰ ধৰি সেনেকুৱা হৈ থাকে ত' এতিয়া সেইটো কাৰণে চাবা প্লাষ্টিকে আমাৰ বায়ু প্ৰদূষণো কৰি আছে আৰু ইফালে ভূমি প্ৰদূ প্ৰদূষনো কৰি আছে
তুমি ঠিকে কৈছা দিয়া এইবোৰ প্লাষ্টিক
যিহেতু আমি একেবাৰে এৰি দিব নোৱাৰোঁ কিন্তু সেইটো আমি ব্যৱহাৰটো কম কৰি দিব পা পাৰো যেনেকুৱা আমি কাগজৰ বা কাপোৰৰ বেগবোৰ বনাই ব্যৱহাৰ কৰিব পাৰোঁ যিহেতু আজিকালি বহুত মানে এনেকুৱা ব্যৱসায় কৰা মানুহ ওলাইছে যে ধুনীয়া ধুনীয়াকৈ পুৰণা বস্তুবোৰে আমি নতুন বেগ বনাই দিয়ে বা নতুন কিবা ব ব ম ব ধুনীয়া ধুনীয়াকৈ একদম সেইবোৰ ব্যৱহাৰ কৰিব লাগে আচলতে
উম উ আৰু চাবা মাজতে যে লকডাউনৰ পিছতে ক'ব গ'লে এ চৰকাৰে যে প্লাষ্টিক টো একদম বন্ধই কৰি দিছিল মানুহ বিলাকে এনেকুৱা দোকানী বিলাকে বেছিভাগ ঘৰতে নিজৰ ক কাগজৰ বেগ বনাইছিল কাগজৰ বেগ বিলাক এনেকৈ বিক্ৰী মানে বস্তু বিলাক বিক্ৰী কৰিছিল আমি আচলতে সেনেকুৱাই কৰিব লাগে কাৰণ কেতিয়াবো তুমি কোৱাৰ দ আমি একদম এৰিবও নোৱাৰো কেতিয়াবা আমাক লাগি যাবও পাৰে কিছুমান বস্তু আমি সেনেকুৱা কাগজৰ বেগত আনি আনিব নোৱাৰোঁ ত সেইকাৰণে আমি অকমান আহ যোনবিলাক বস্তু আমি কাগজ জৰ বেগ বা এনেকুৱা কাপোৰৰ বেগত পাৰো সেইবিলাক বস্তু আমি সেইবিলাকত আনিব লাগে ত কাৰণ প্লাষ্টিকটো আমাৰ যিহেতু বহুত বেয়া অনিষ্ট কৰি আছে
তুমি ঠিকে কৈছা দিয়া আৰু লগতে মানুহবোৰ মানে আজিকালি ইমানেই বেছি এলেহুৱা হৈ গৈছে যে অলপমান‌ দূৰ মানে বজাৰ কৰিব গলেও মানে গাড়ীখন লৈ যায় বাইকখন লৈ গ গ'ল বা চাৰিচকীয়া খন লৈ গ'ল সেনেকুৱা মানে লৈ যায় আহ য'ত আচলতে আজিকালি মানে প্ৰদূষণৰ মাত্ৰা বহুত বাঢ়ি গৈছে দিয়াচোন আৰু যিহেতু মানুহে অলপমান ওলাই গ'লে গাড়ীখন লৈ যায় বা যিহেতু ধৰি লোৱা কেইদিনমান আগত তুমি গমে পাইছা চাগে যে পেট্ৰলৰ দামতটো মানে বহুত বাঢ়ি গৈছে কিয় হৈছে কাৰণ আমি পেট্ৰলবোৰ ইমান মানে ই ব্যৱহাৰ কৰোঁ তো যাৰ ফলত আমাৰ মানে পটো শেষে হৈ গৈছে মানে না লাহে লাহে কমিবই ধৰিছে সেইকাৰণে দামটোও বাঢ়ি গৈছে পিছে
সেইটোয়ো এতিয়া আমি যিখিনি পাৰো এতিয়া ধৰা যে আমি একদম দূৰ যাবলৈ লাগে তেতিয়া আমি নোৱাৰো দিয়াচোন গাড়ীখন নহলে বা আমি খোজ কাঢ়ি যাব নোৱাৰো কিন্তু আমি যিখিনি পাৰো আমি ওচৰত বজাৰ কৰিব লাগিলে বা কিবা এটা আনিব লাগিলে বা অকনমান জেগা ধৰ ক'বাত যাব লাগে তেতিয়া আমি গাড়ী বিলাক ব্য্ৱহাৰ নকৰিলেও হয় য'ত গ ব বহুত প্ৰদূষন কৰি আছে আৰু যেতিয়া আহ এইটো আমি কৰ'বাত গ'লে শৰণৰ শব্দ সেইবিলাক শব্দ প্ৰদূষন কৰি আছে ত' আমি অকমান মানুহ বিিলাকে বুজ দিব লাগে কাৰণ পৰিৱেশটো আমাৰ উম প্ৰদূষিত কোনে কৰি আছে আমি মানুহ বিলাকে কৰি আছো ত আমি এজন এজন কেে এনেকে যদি সকলোৱে বুজি পা অ ধৰা আজি তুমি বুজিছা খালি মই বুজি সেনেকে যদি আমি পৰহিলৈকে আমি দুজনী মি আন কাৰো বাাকো বুজা ত সেনেকে আমি বুজাব যিবিলাক কৰিব লাগে কাৰণ নহলে বা যিমান এনেকুৱা হৈ যাব আমাৰ প্ৰদূষণতটো বহুত বাঢ়ি যাব আৰু লগতে জনসংখ্যা আমাৰ পৰিৱেশ আহ মানে প্ৰদূষণ হোৱা আৰু এটা কাৰণ হ'ল জনসংখ্যা যিমানে জনসংখ্যা বৃদ্ধি হৈ যাব সিমানে আমাৰ পৰিৱেশত অকমান হল বা অকমান মানে কিবা নহয় পাৰ্থক দেখা দিবে কাৰণ অ মানে মানুহ বেছি হলে আমাৰ গছ গছনি কাটিব লগা হৈছেিয়াচোন কাৰণ মানুহ বিলাকে বসবাস কৰিবলগে আজিকালি কি কৰি আছে গছ গছন বিলাক পতি আছে
ঠিকে কৈছা দিয়া আজিকালি মানে আৰু এই উৰণীয়া সেতু সেইবোৰ বনাবলৈও গছবোৰ কাটি আছে এই কেইদিনমমান দীপৰ বিলুতো ইমানবোৰ গছ কাটি গছে ইমান ডাঙৰ ডাঙৰ গছ উ গ স আটা কিন্তু এডাল দুডাল মানে ইমানো নহয় দিয়াচোন আৰু কাতেহে মানুহে ৰোপনটো নকৰে তাৰচলতে ৰোপন কৰিব লাগে অকলনে তেনেকুৱাই নহয় যে আমি বিশ্ব পৰিৱেশ দিৱসৰ দিনায় গছ পুলি ৰুম সেনেকুৱা নহয় আচলতে আমি সদায় গছ ৰুব লাগে যিহেতু গছপুলি পাই আমি কিমান বেছি উপকাৰ পাওঁ তাৰপৰা ফল পাওঁ তাৰপিছত আমি পূজাৰ কাৰণে ফুল পাওঁ বা উশাহ পাওঁ অক্সিজেন পাওঁ ত সেই বোৰ মানে ভাবিব লাগে আচলতে মানহ
অ সেইটোয়ে আৰু চাবা আজিকালি মানুহ বিলাকে কি হৈছে এ বিশ্ব পৰি পৰিৱেশ দিৱসৰ দিনাখন এ এজোপা বা দুজোপা এনেকুৱা পৰি সেই গছ পুলি ৰোপন কৰিব সটো কি কথা তোমালোকে বেলেগ মানুহক দেখাই পেলাই কি কৰিব বা বেলেগ মানুহে তোমাক আহি পেলাই ঘৰত পুৰস্কাৰ দি যাব নেকি এইবিলাক কৰাৰ কাৰণে নিদিয়ে নহয় তুমি নিজৰ মনতটো ভালে ৰাখিব লাগিব তেতিয়াহে হব এ তোমাক তোমাৰ ভগৱানে ফল দিব নহয় ত ওপৰত আৰু তুমি যদি এতিয়া নিজৰ ঘৰৰ চাৰিওপাশে এজোপা এজোপা এনেকৈ গছ পুলি বহুতজোপা ৰৈ যায় তেতিয়া তোমাৰ নিজৰে ভাল হ'ব তোমাৰ আহ ত কিছুমান বেমাৰ থাকে এনেকুৱা উশাহ লব নোৱা তেওঁলোকৰ কাৰণে ভাল হয় কাৰণ গছে আমাক কিমান অক্সিজেন দি আছে আৰু যদি আমি গছ বিলাক কাটি থাকো তে আমাৰ পৰিবেশত কি হব অক্সিজেনৰ মাত্ৰাটো কমি যাব আৰু কাৰ্বন ডাই অক্সাইডৰ মাত্ৰাটো বাঢ়ি যাব যোনটো আমাৰ এজন মানুহ বাবে কিমান ক্ষতিকাৰক হয়
ঠিকেই কৈছা দিয়া তুমি আৰু যিহেতু বহুত মানে বিভিন্ন ঔষধি গছো পোৱা যায় যেনেকৈ তুলসী আছে নিম গছ আছে মহানিম গছটো বা চিৰতা তাৰ এইবোৰ মানে বেছিভাগতো ওপৰত আমাৰ গছৰ আমি ঔষধ যিবোৰ ঔষধি গছ সেইবোৰ বেছিকৈ ৰোপণ কৰিব লাগে আৰু যিহেতু মহানিমত পৰা ধুনীয়া একদম মানে এটা ভাল অক্সিজেন পাওঁ ন তো সেইবাবে আমাৰ চৌহদৰ মানে সন্মুখত পদূলিত লগাব লাগে আমাৰ হানিমৰ গছটো তেতিয়া মানে সেই অক্সিজেনটো আমাৰ দেহৰ বাবে খুব বেছি ভাল হয় ঠাণ্ডাও পৰে দিয়াচোন আজিকালিতো দেখিছাই গৰমৰ মাত্ৰা কিদৰে বঢ় আ গ ক গ গৰমৰ মানে মাত্ৰাটো বাঢ়ি যাব ধৰিছে তো সেয়ে আমি গছবোৰ কাটিব নালাগে দিয়াচোন
সেইটোয়ে আৰু লগতে চাবা আমি আমাৰাহে পানী প্ৰদূষণ কৰি আছো আমি মানে ধৰা কল কাৰখানা বিলাক এতিয়া কি কৰিছে সেই কি বুলি কয় নদীবোৰৰ ওচৰতে কল কাৰখানা বিলাক বনাই তাৰে যোন সিবিলাক অলাগত পদাৰ্থ আছে বা অ', সেইবিলাক গোটেইবিলাক মানুহবিলাকে পানী নদীত পেলাই দিয়ে, ত' সেনেদৰে আমাৰ পানী প্ৰদূষণো হৈ আছে, কাৰণ সেই সৰু সৰু নদীবিলাক। গৈ পেলাই কিমান ডাঙৰ ডাঙৰ নদীত পৰে ধৰা, আমাৰ ব্ৰহ্মপুত্ৰ নদীখনৰ কিমান! উপনৈ আছে। সেই উপনৈবিলাকত যদি আমি লেতেৰা পানী পেলাওঁ বা অলগতিয়াল বস্তু পেলাওঁ বা উ, বহুত মানে বেয়া পদাৰ্থবিলাক পেলাওঁ। সেটো আমাৰ ব্ৰহ্মপুত্ৰ নদীখনো প্ৰদূষণ হ'ব আৰু ইফালে সৰু সৰু বিলাকো হৈ থাকিব। ত আমি সেইটো অকমান ভাবিব লাগে, কাৰণ আহ, আমি আমিতো বাৰু এতিয়া মা কিন্তু জলজো প্ৰাণীওতো আছে ন, বহুত মাছ-কাছ। ডলফিন এইবিলাক কিমান আছে, যদি সেই, অ' মানে, বিষাক্ত দ্ৰব্যবোৰ সেই মাছ, কাছ, ডলফিনবোৰে খাই বা সিহঁতৰ সেই হয়, ত' সিহঁতেতো তাতেই মৰি যাব, ন? ত' আমি অকমান ভাবিব লাগে, কিবা এটা কাম কৰাৰ আগতে বা কিবা এটা কৰাৰ আগতে।
তুমি ঠিকে কৈছা, দিয়া, আমি নাভাবা নিচিন্তাকৈ কামবোৰ কৰোঁ আৰু। যিহেতু কল-কাৰখানা ধৰি দিয়া, ইটা, বালি এইবোৰ মানে কল-কাৰখানাত মানে, বহুত বেছি মানে বেয়া বস্তু ওলাই দিয়াচোন, সেইবোৰ আমাৰ নদীত মিহলি যায়। ত' সেইবোৰ নদীত মিহলি যায়, কাৰণে খুব বেছি জীৱ-জন্তু বেমাৰ-আজাৰ হৈ দিয়াচোন বা মৃত্যুও হয়, গৰু ছা ছাগলীবোৰেনো ক'ত পানী খাব যাব? তাতে যাব নদীতে, ত' সেইবোৰ খাই তাহঁতৰ মৃত্যুও হয়। সেয়ে মই এইবোৰ ভাবিব লাগে, দিয়াচোন।
সেয়েতো আমি, যিহেতু, আহ, মানুহ জীৱশ্ৰেষ্ঠ। বুলি কোৱা হয়তো আমি ভাবিব লাগে সকলোবোৰ কথা।
আজি বহুত কথা পাতিলো দিয়া।
অ', তাকেতো দিয়া, পিছে ৰাখিছোঁ বেলেগ দিনা আকৌ কথা পাতিম এনেকে।
ঠিক আছে, দিয়া ৰাখা।